হেল্ল' ঘৰতে আছ নে
হয় ঘৰতে ঘৰতে
কি কৰি আছা
এই অলপমান ফুটবলৰ বিষয়ে চাইছো ফিফা চলি আছে যিহেতু
তুমি পিছে বিশ্বকাপত কোনটো টিমক চাপৰ্ট কৰা পতুগাল অ' তোমাৰ প্ৰিয় খেলুৱৈ ৰনাল্ডো চাগে নিশ্চয় অঁ কিয়নো তেওঁ পৰ্তুগালৰ এজন বিখ্যাত খেলুৱৈ ক'বলৈ গ'লে পৰ্তুগাল বুলিয়ে নহয় তেও ভা বিশ্বৰ এজন ডাঙৰ
অঁ কি হয় তুমি ক
মই তোমাৰ ব্ৰাজিল
নেইমাৰ নেইমাৰ নেইমাৰজন মোৰ ভাল লাগে তেওঁৰ খেল
ফুটবল বিষয়ে তুমি আৰু কি বুলি ভাবা
ফুটবল এটা বহুত গুৰুত্বপূৰ্ণ খেল মোৰ মতেদি কিয়নো ফুটবল খেলাৰ ফলত যেতিয়া ফুটবলত ফিল্ডত দৌৰি খেলা হয় তেতিয়া স্বাস্থ্যৰ বহুতো উপকাৰ হয় আৰু যিহেতুকে ফুটবলত এঘাৰজন খেলুৱৈ খেলে ত ইজনে সিজনক বল পাছ কৰোতে তেওঁৰ ওপৰত যে বিশ্বাস কৰি পাছ কৰা হয় ত তেতিয়া বিশ্বাস বাঢ়ে ইজন সিজনৰ ওপৰত ত' মোৰ মতে এজন এটা বহুত গুৰুত্বপূৰ্ণ খেল ফুটবল তুমি কি ভাবা
একদম ঠিক কৈছা তুমি ফুটবল কেবল এটা খেল নহয় ই মানুহৰ মাজত ঐক্য তোমাৰ মানুহৰ মাজত ভাতৃত্ববোধ আৰু আৰু বন্ধুত্বটো তোমাৰ বেছি মানে গঢ় দি উঠে বন্ধুত্ব বেছি ম মানে বুজিটো পাইছা বন্ধুত্বটো তোমাৰ বেছি মজবুত কৰি তোলে আৰু তিমটো তোমাৰ বলটো বলটো অন্ধবিশ্বাস অহ। হয়। ফুটবল তোমাৰ এটা হৈছে বিশ্বাস তুমি। তোমাৰ। প চ
হয়, একদম ঠিক কথা কৈছা।
তোমাৰ জনম দিৱসৰ খুব বৰ গুৰুত্ব হয়। দেৰ।
আছে দৈনন্দিন জীৱনত ফুটবলৰ বহুতো ভূমিকা আছে। কিন্তু ফুটবল খেলাৰ ফলত আমাৰ স্বাস্থ্য ভালে থাকে। মন আদি প্ৰফুল্লিত হৈ থাকে ত' আমি দৈনন্দিন যেতিয়া ফুটবল খেলো তেতিয়া আমাৰ স্বাস্থ যেতিয়া আমাৰ দৌৰা হয় ত' তেতিয়া আমাৰ। শৰীৰৰ পৰা লেট ঘামে। জতে মানে যিমান বেমাৰ আজাৰ নোহোৱা হৈ যায় ত' ক'বলৈ গ'লে ফুটবল এটা বহুত গুৰুত্বপূৰ্ণ খেল মানে আমাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ ভূমিকা যদি আমি সদায় ক্ৰিকেটটো খেলো যদি ফুটবলটো খেলো তেতিয়া আমাৰ বহুত ভাল হৈ পৰে।
তুমি ফুটবলৰ কথা কলাই যিহেতু তুমি।
হয়, হয় জানো। আমি জানো নিশ্চয়।
তাৰ কথা কি কবা এই। কিন্তু ভাৰতৰ, ভাৰতৰ ফুটবল। ভাৰতৰ ফুটবল বিষয়ে তুমি কি কবা।
কিন্তু তেওঁলোকে। ক'বলৈ গলে এতিয়া তেওঁলোকে সেই খেল দেখুৱাব পৰা নাই ফলত তেওঁলোকে বিশ্বকাপত খে খেলিব পৰা নাই। অ তেওঁলোকে অধিক কষ্ট কৰি বিশ্বকাপ খেলিবলৈ সক্ষম হৈ যায়, সেই চেষ্টা। কৰিছো আৰু আমাৰ ভাৰতৰ মানুহ বিলাক। ক্ৰিকেট খেলাৰ ওপৰত বহুত গুৰুত্ব। গুৰুত্ব দিয়া কৰিছে আজিকালি। ফুটবলৰ বিষয়ে কমকে গুৰুত্ব দিয়ে। ত তাৰ ফলত ফুটবলৰ গুৰুত্ব নিদিয়াৰ ফলত ফুটবলত। খাল খেলৈ নোলোৱা হৈ পৰে চবেই খালি ক্ৰিকেটত যায় ত' সেই। টো হিচাপত চাব গলে যেতিয়া ফুটবলত ভাল ভাল। খেলুৱৈ আহিব ভাল পাই খেলুৱৈ আহাৰ ফলত আমি ইণ্ডিয়াৰ ভাৰতৰ টিমো এদিন বিশ। চব খেলিবলৈ সক্ষম হ'ব বুলি মই ভাবো।
সেইটো আৰু তুমি আৰু ফুটবলৰ গুৰুত্ব কি বুলি ভাবা।
আছে অনেক অনেক ধৰণৰ গুৰুত্ব আছে ক'বলৈ গ'লে বহুত।
নেকি। ে তাৰে কেইটামান যদি তোমাক খবৰ দিয়া যায় তুমি কি খবা ফুটবলৰ গুৰুত্ব কিয়
ফুটবলৰ গুৰুত্ব ফুটবলে আমাক শিকায় যে তোমাৰ ইজনৰ জনৰ ওপৰত বিশ্ব বিশাস তাৰপিছত ফুটবলে আমাৰ স্বাস্থ্য ভালে ৰাখে ফুটবলে আমাৰ মন আদি প্ৰফুল্লিত কৰি ৰাখা ত সেই সকলে বহুতো উদাহৰণ আছেনেকে
মইতোব তোমাৰ ফুটবল এটা উশৃংখল বদ্ধতা খেল তোমাৰ দুখন দেশৰ মাজতে এটা মানে ভাল বন্ধুত্ব এটা গঢ়ি ফুটবলৰ ওপৰত তোমাৰ দেশখনৰ অৰ্থনীতিৰ ক্ষেত্ৰত তোমাৰ ভালে খিনি প্ৰভাৱ পৰে অৰ্থনীতিৰ ক্ষেত্ৰত ই ভালেখিনি স কাৰণ যেতিয়া এখন দেশত ফুটবল পতা হয় আহ তাৰ হোটেল বিলাকত যেতিয়া পৰ্যটন হয় ন মানুহবিলাকত
হয়
মহ বিলাকে আহে এই এখন ফুটবলে দেশখনৰ অৰ্থনৈতিক ক্ষেত্ৰতেো ভালেখিনি সহায় কৰে
হয় হয় নিশ্চয় ঠিকে কৈছা যেতিয়া বিশ্বকাপ এখন দেশত পতা হয় ত' তেতিয়া বহুত বহুত দেশৰ পৰা তেওঁলোকৰ অনুৰাগী বিলাক আহি সেই দেশ খনত ফুটবল খেল চাবলৈ আহে ত তাৰ ফলত সেই দেশখনৰ অৰ্থনীতিক আদি বহুতো উন্নত হয় তুমি এইটো গুৰুত্বপূৰ্ণ কথা ক'লা
তুমি আৰু কি হবা খা খেলৰ বিষয়ে তুমি কি হবা সত্যবাৰ
মোৰ প্ৰিয় খেলুৱৈ অ অনেক ভাল লাগে তেওঁ তেওঁৰ যি স্কিল তেওঁৰ স্কিলৰ বাবে বিখ্যাত কবলৈ গ'লে নেইমাৰ বুলি ক'বলৈ গ'লে তেওঁৰ স্কিলৰ বাবে বিখ্যাত তেওঁৰ যি স্কিল স্কিলৰ বাবে তেওঁ
বেমাৰৰ ক কি হ'বা কোনটো কৌ ভাল লগতা আৰু কোনটো বেছি ভাল লাগে
তেওঁৰ স্কীিল তেওঁৰ যি স্কীিল দেখাই কিনে বিপৰীত টিমৰ যি খেলুৱৈৰ পৰা খেলুৱৈক বল নিবলৈ নিদিয়ে তেওঁ নিজৰ লগত ৰাখি যি স্কিল দেখায় আৰু যি স্কীিল দেখাই যি গ'ল দিবলৈ সক্ষম হয় মোৰ সেই স্কীিলৰ তেওঁ অনেক ভাল লাগে তোমাৰ কি ভাল লাগে তোমাৰ আজি ৰনাল্ডো বুলি ক'া নিশ্চয় তুমি খেলবা প্ৰিয় খেলুৱৈ তুমি তাৰ তেওঁৰ বিষয়ে কি কব খোজা
তেওঁৰ কথাটো ক'ম মই তেওঁৰ যিহেতু মানে এতিয়াতো তেওঁৰ বয়স বহুতেই ঘতে এই বয়সতো যিটো তেওঁ মানে ফিটনেচ লেভেল যিটো মেইনটেইন কৰি আহিছে যিটো মানে বজাৰ কিমান কম হৈছে সেইটো বয়সত তেওঁ বিশ্বৰ মানে গ বিশ্বৰ মানে কি কওঁ এক নম্বৰ প্লেয়াৰ তেওঁ বিশ্ব লখ্নিল গ'লৰ ক্ষেত্ৰতে হওক বা ফিনিচিঙৰ ক্ষেত্ৰতে হওক বা স্কিলৰ ক্ষেত্ৰতে হওক বা টেকেলৰ ক্ষেত্ৰতে হওক
হয় হয় ঠিকে প চাদমি
বিশ্বতে হায়েষ্ট গ'ল মাৰ প্লেয়াৰ নাইন হণ্্ৰ ক্লাছ স্ুল ম নশতকৈ অধিক গ'ল তেওঁ মাগিছে
হয় হয়। ঠিকে কৈছা আমি যিহেতুকে আমাৰ প্ৰিয় খেলুৱৈৰ বিষয়ে কথা পাতি আছো কিন্তু আমি পাহৰি গৈছো যে আৰু এজন বিখ্যয়াত খেলুৱৈ আছে যি তাৰ নাম মেচি তেওঁ আৰ্জেণ্টিনাৰ পৰা খেলে তেওঁ এজন বহুত ভাল খেলুৱৈ ক'বলৈ গ'লে। কিয়নোতে আ-আমি যিহেতুকে আমি নি জিয়াউল প্ৰিয় খেলুৱৈ দুজনৰ কথা পাতিছো কিন্তু আমি তেওঁৰ বিষয়ে পাহৰি যাব নালাগে যে তেওঁ আৰ্জেণ্টিনাৰ বাবে বহুতো গ'ল স্ক'ৰ কৰিছে তেওঁ এজন বহুত ভাল খেলুৱৈ
অ হয় স
দুহেজাৰ ছাব্বিশ বৰ্ষৰ বিশ্বকাপতো দেখিবলৈ পোৱা গৈছে তেওঁ প্ৰথম মেচতে হেট্ৰিক দিবলৈ সক্ষম হৈছে
সেইটো দেখিছো ময় চাইছো খেলাখন
হয় হয় তো তেওঁৰ খেলো ভাল লাগে তেওঁকো নাচাকে নিশ্চয় তোমাৰো
মই তেওঁৰ খেল চাওঁ মই তেওঁৰ খেল বচ তছ বিল আছে ঘৰচমতা মনছক
কি কৈছে মই বুজি নাপালো
সমানে ফুটবলৰ প্ৰতি যাব লাগে নে নে ছোৱালী এইলাকে ফুটবল খেলিব নালাগে
নাই নাই লাগে লাগে কিয়নো ল'ৰা ছোৱালী বুলি খেলত কোনো ভাগ নাই লৰা এইটো খেল লৰাই খেলিব বা এইটো খেল ছোৱালী খেলিব তেনেকে কোনো ভাগ কৰা নাই কিয়নো চব খেলত সকলোৱে আগুৱাই যাব লাগে এইটো ছোৱালীয়েও খেলিব ন কাৰণ ছোৱালী দিব লাগে ইণ্ডিয়া খেলিব লাগে ভাল ল'ৰাও খেলিব লাগে
মই ভাবো কি ল'ৰা ছোৱালী দুটাই খেলিব লাগে আৰু দেশখনৰ নাম হব‌ লাগে দেশৰ নাম হলে দেশখনৰ মানে যিবিলাক সমাজত থাকে সমাজৰ লোকবিলাকৰ ভাল ভাল লাগিব ক'বলে আমাৰ ল'ৰাই ইয়াতে খেলি আছে আমাৰে, ভাৰতবৰ্ষ ফিফা ৱৰ্ল্ড কাপত খেলি ল'ৰা ছোৱালী খেলে, তেতিয়া যিটো ল'ৰা ছোৱালীৰ মাজত যিটো মানে ভেদ ভাৱ থাকে সেইটো নোহোৱা হ'ব।
উম উম উম হয় হয় নিশ্চয় ঠিক কথা কৈছা
ফুটবলৰ গুৰুত্ব আৰু কি ক'বা বিদ্যালয়ত ফুটবলৰ গুৰুত্বৰ বিষয়ে কি কব বিদ্যালয়ত ফুটবলৰ গুৰুত্ব দিব লাগেনে
লাগে লাগে বিদ্যালয়ত ফুট বল ফুটবলৰ প্ৰতি গুৰুত্ব দিব লাগ গে কিয়নো এতিয়া ফুটবলৰ প্ৰতি বিদ্যালয়ক গুৰুত্ব দিয়া হব ফুটবলক চব ভাগ কৰি দিব ল'ৰা ছোৱালীৰ মাজত যে এনেকা ফুটবল ক্ৰিকেট আদি চবকে এটা বিষয় চবকে নিজকে চিনাক চিনাক্ত কৰিব দিব লাগে এটা খেল ৰাখিব লাগে কিয়নো আজিকালি খেল খেলাটো অতি গুৰুত্বপূৰ্ণ হয় কৰিছে হেনো খেল আদি নেখেলাৰ ফলত আজিকালি চবে মোবাইলত ব্যস্ত হৈ থাকে ত' সেই চাবলৈ গলে খেল খেলিলে স্বাস্থ্যভালে থাকে ত' মোৰ হিচাপত বিদ্যালয়ত এটি খেলটো এটি বিষয় কৰি দিব লাগে
ফুটবলে দলৰ স্বাৰ্থ ব্যক্ত ব্যক্তিগত স্বাৰ্থতকৈ ডাঙৰ নহয়। এই সি শিক্ষা জীৱনৰ ক্ষেত্ৰত অতিকৈ প্ৰয়োজন এইটো। ফুটবলে আমাক এইবিলাক কথা শিকাই, ফুটবলে আমাক আত মই বিচাৰো।
হয়-হয় নিশ্চয়।
দিয়া।
ঠিক আছে, আজিলৈ সামৰিছো। ঠিক আছে আজিলৈ সামৰিছো, ভাল লাগিল তোমাৰ লগত কথা পাতি। ঠিক আছে। ঠিক আছে।